বছ হা।
অ', আছোঁ দিয়া, কোৱা।
অ', পিছে কি কৰি, অ', এ মানে তোমাৰ অ, কথা এটা সুধিম বুলি মই ফোন কৰিছিলোঁ। অ, পিছে তোমাৰ খবৰ? ভালেই আছে? অ'। খোৱা-বোৱা হ'ল নেকি?
খোৱা বোৱা হৈ গ'ল।
অ'
এতিয়া শুম আৰু লাহে লাহে।
অহ, এই শুনা না মই মানে মই ঘৰত মই নিজে ট্ৰাই কৰিছিলোঁ কিন্তু মই এ মানে তোমালোকে যেনেকে মানে বনোৱা ন সেই মই বনাব নোৱাৰিলোঁ সেই সেইকাৰণে মই তোমাক ফোন কৰিলোঁ। এই যে আ মাঘ বিহুত যে পিঠাবোৰ মানে পিঠাটো বনোৱা বিশে শেষকৈ উৰুকাৰ দিনা যে পিঠা বনোৱা হয়। এই সেই পিঠা বনোৱা ৰেচিপি টো অলপমান থুলমুলকৈ কোৱা না, মই ট্ৰাই কৰিছোঁ কিন্তু আহ্ হেনেকৈ মানে ভাজটো দিব পৰা নাই মই।
অ মানে কোনটো পিঠা তুমি বনাইছিলা?
তুমি সেই কেঁচা পিঠা যে এনে সেই তোমাৰ কেৰাহী নহলে এ ৰুটি বনোৱা টাৱাত যে বনাই
বনাই
এই তোমাৰ বৰাচ চাউলৰ যে
অ-অ-অ
এই সেইটো
কিয় তোমাৰ কি কি ভাজ খোৱা নাই? তুমি কেনেকে বনাইছিলা?
এতিয়া চোৱা পিঠাটো খুন্দিলো ন মানে চাউলটো বা তোমাৰ আৰম্ভণিতে চাউলটো ধুই কেনে চাউলো খুন্দা গল চাউলটো খুন্দা যোৱাৰ পিছত তাক আ এটা কাপোৰে এ দি ঢাকি কেনে থৈ দিয়া হল তাতে ওপৰৰ পৰা কিবা বেয়া বস্তু কিবা ধূলি চুলি নপৰে
নাই তুমি সেই কৰিব লাগে মানে চাউলতটো ভিজাই থব লাগে। মানে হেৰি কৰাৰ আগতে থোৱাৰ আগতে অলপ ভিজাই থব লাগে অলপ কোমল হব দিব লাগে। গাখীৰ খুন্দাৰ আগতে অলপ কোমল হব দিব লাগে। ধৰা অলপ হয় থব লাগে আৰু মানে- মানে চাউলটো যাতে পানীতটো অ মানে ধোৱাৰ সময়ত পানীটো যেতে গুচি যায় আৰু
হয়
চাউলটো অলপ কোমল হয় এই সেইকাৰণে ঠিক আছে তাৰপিছত?
তাৰ পিছত এ মইতোতো সেনেকে তিয়াই নথলো ন মানে এ ভিজাই চাউলতটো ভিজাই নথলো। এনে মই জাষ ধুই কেনে ওলালো তাৰপাছত খুন্দি দিলোঁ। খুন্দি দিয়াৰ ফলত কি হল আহ সেই পানী পানী অলপমান ৰৈ গৈছিল চাগে পুৰা আঠাৰ দৰে লেপ লেপ হৈ গল নহয় মানে আটা- আটাত পানী ঢালিলে যেনেকুৱা হয়।
এ সেনেকুৱা হৈ গল তাৰপিছত মই ভাবিলোঁ টো ব সৰ্বনাশ হল ইমান খিনি চাউল পাঁচ কিলো চাউল মই খুন্দিছিলোঁ। তাৰপিছত অ ভাগ্য যে মানে তোমাৰ অ মোৰ গোটেইখিনি ক্ষতি হব লগা নাছিলে কাৰণে মই মানে ভাবিলোঁ যে দুবাৰত কি বনাওঁ। মানে দুবাৰ মই তিয়াই মানে খু বেলেগ বেলেগকে খুন্দি কিনে এ দুবাৰকে মই দুটা ভাগত বনাম বুলি ভাবিলোঁ। সেইকাৰণে গোটেইখিনি চাউলে একেলগে মই তিয়াই নিদিলোঁ নহলে যিটো গোটেইখিনি এাস চাউল তেল দিলোঁ হয় তেনেহলেতো আৰু গোটেই খিনিয়ে পেলাব লগা হল হয়। তাৰ পিছত মই ভাবিলোঁ যে ইমান খিনি মানে দিলোঁ আৰু ধুনীয়াকে চাউলটো ধুই কেনে বা খুন্দ খুন্দিব যেতিয়া ধৰোঁ তেতিয়া পুৰা আঠা আঠা লাগি গল। আৰু তুম সেই আটাত যেনেকুৱা পানী ঢালি দিলে যেনেকুৱা হৈ যায় ন আতাত তটো এ সেনেকুৱা হৈ গল তাৰ পিছত অ মই ৰদত শুকাই দিলোঁ। ৰদত শুকোৱাৰ পিছত ও সেনেকুৱাই নহল সেই মানে ৰদত শুকাই দিয়োঁতে কি হল তোমাৰ লাৰুৰ দৰে হৈ গল বস্তুটো।
অ
ত এতিয়া, অ' এতিয়া সে-সেই-সেইটোতো মই এয়া ব্যৱহাৰে কৰিব নোৱাৰিম ন' পিঠা বনোৱাত। সেইটোতো মই পেলাই দিলো, তাৰপিছত আ অলপ অলপ মানে মে ধৰা এ আধা কিলো বা এক কিলোৰ ওচৰা ওচৰি, সেইটো আৰু মই আৰু শুকানকে মই সেইটো গুৰি কৰি লউ মিক্সিত। এইবাৰ খুন্দা নাই। এইবাৰ সুন্দনীত খুন্দা ন নাই আৰু মিক্সিত গুড়ি কৰিলোঁ, সেইটো কিন্তু গুড়ি হ'ল। গুৰি হোৱাতোতো হ'ল। কিন্তু যেতিয়া মই সেইটোত মানে পিঠা বনোৱাৰ সময়ত মই এ, এ, কেৰাহিত দিলো, কেৰাহিত দিওঁতে মানে ভাজ নালাগে এই বস্তুটো। থিয় হয় মানে, একদম অম অ, সমানে হৈ থাকে আৰু গোটেই ফাটি ফাটি যায়।
অ, নাই তুমি সেই বস্তুটো মানে কি চাউলটো অলপ সময় ভিজাই ৰাখিব লাগে। ভিজাই ৰাখিলে সি কোমল হোৱাৰ পিছত যেতিয়া তুমি তাক খুন্দি দিবা ন' অলপ খুক মানে কোমল হোৱাৰ পিছত পানীটো তাৰ যাব দিব লাগিব। অ', চাউলটো পানীতো যাব দিব লাগিব। তাৰপিছত সি হে টো সেইটো সময়ত সি কোমলো হৈ যায়, পানীটো গুচি যায় কোমলো হৈ যায়। তাৰ পিছত তুমি যেতিয়া খুন্দিবা ন' তাৰপিছত পিঠা বনালে বচ টো টো এ, মানে এই ভাজটো লাগিব, তুমি যিটো ভাজ নোহোৱা বুলি কৈছা ন'?
হয় হয়।
লাগিব।
অ, আৰু এইটোত এ ব্যৱহাৰ কৰে যে, আমি যিটো নাৰিকল আমি ৰুকনিৰে ৰুকি দি ৰুকি কিনে যে পিঠাৰ সেই মাজত ভৰাই সোমাই দিওঁ। সোমাই কেনে পিঠাটো যে ভাজ। কৰি দিওঁ ন? এই নাৰিকলটো কি গৰম কৰিব লাগে, নে এ সেইটো কেঁচাই দিয়ে?
নাৰিকলটো তুমি যেতিয়া চেনী চেনীৰ লগত, চেনী গৰম কৰি গৰম কৰি ল'লা চেনী যিটো অলপ অ গলি যাব। ন, এই গলি যোৱাৰ লগত কেঁচা নাৰিকলখিনি তুমি মিক্স কৰি অলপ সময় ভাজি ল'লা। অ' ভাজি লোৱাৰ পিছত সেইটো বস্তু আমাৰ পিঠাৰ মাজত দিয়া যায়।
ইয়াতে কিবা মা ৰিফাইন অ তেল বা মিঠাতেল কিবা বানে দিব লাগে নেকি? তলত। পিঠাটো সেই কেৰাহিত নধৰাৰ কাৰণে,
নাই-নাই-নাই। সেইবিলাকে ইউজ নহয়। সেইবিলাক নহয় এনেই হৈ যায়ো তাৱাত তোমাৰ নালাগেতো এই মই যেনেকে কলো সেনেকে হেৰি কৰিলে তাৱাত মানে বস্তুতো লাগি ন
অ মোৰ মানে ভুল স হ'ল মই এতিয়াই নথলো ন চাউল খিনি মই আগতীয়াকে মানে ধৰা দহ পোন্ধৰ মিনিট তিয়াই থব লাগিছিল
তিয়াৰ পিছত তোমাৰ পাঁচ মিনিট দহ মিনিট মান পানীটো যাব
যাবলৈ অ', এই অ', অ', সেইটোত মই এই চালোৱে এটা বাচনত থৈ কিনে গোটেই পানী খিনি
অ', শুকাই যাব লাগিছিল অ'। তাৰ পিছত তুমি গুড়ি কৰাৰ পিছত তেতিয়া বস্তুটো কৰিলে এয়া তোমাৰ এইখিনি যিখিনি প্ৰব্লেম পাইছা তুমি এইখিনি নহলহৈ।
অ', আৰু নাৰিকলৰ লাৰু বনও মানে বনাব মানে এনে লাডুটো হয় কিন্তু যেতিয়া লাৰু বনাই কিনে থৈ লো ন তেতিয়া নিজে নিজে ভাঙা খাই যায়।
ভাঙা খাই যায় মানে সেইটো ভালকে পাক খোৱা নাই বস্তুতটো যেতিয়া তোমাৰালোকে লাৰুটো বনোৱাৰ আগত হেৰি কৰিছা না তেতিয়া পাকটো ভালকে হোৱা নাই মানে যিখিনি সময় লাাৰুটো মানে নাৰিকল লাৰু হেৰিখিনিক লাগিছিল
হয়, হয়, হয়।
সেইখিন সময় তোমালোক মানে দিয়া নাই সময়তটো কম হৈছে কিজানি। সেইকাৰণে বস্তুটো
অ', হয় চাগে হয় সেইটোয়ে হয় চাগে। মানে আৰু গৰমে গৰমে কৰিব লাগে চাগে ন
গৰমে গৰমে কৰিব লাগে অ। তুমি ধৰা অ শ্লো মানে হেৰিত বস্তুতটো গৰমো কৰি থাকিলা কেৰাহীত তাৰ পৰাই বনাই দেখিলা, এনেকুৱা টাইপ হ'ব লাগে এতিয়া বস্তুটো টাইট হয়, বা টাইট মানে কি ভাঙি নাযায় আৰু
হয়, হয়, পিছলৈ যিমান দিন থলেও একো নহয়। আৰু মানে মই কি কৰিলো জানা মই আৰু গোটেই নাৰী নাৰীকল খিনি গৰম কৰি কিনে তাৰ পিছত আহ কাহি এটাত অ ঢালি থলো ঠাণ্ডা হোৱাৰ কাৰণে। গৰম গৰম ে ন আৰু হাতত লাগিলে ধৰে আৰু পুৰা গৰম ধৰিব নোৱাৰি আৰু সেই ভাজত তুমি তুমি
তে তাৰে কাৰণে তেল লব পাৰা মিঠাতেল ঘহি লবও পাৰা মানে লাগি নধৰাৰ কাৰণে
হয়- হয়- হয়- হয় তাকেতো আৰু নাৰিকলটোতো যেতিয়া তুমি গৰম চাবাচোন আঠা আঠা ধৰণৰ হৈ যায় ন অলপমান ত‌', মই যেতিয়া ভাবিলো যে, বে, এতিয়া নাৰিকলটো মই লাডুৰ দৰে কৰিম। মানে লাডু এ এচামুচ হাতত দিছিলো মই মানে ধৰিব নোৱাৰিলো নাৰিকল খিনি ইমানে গৰম আৰু ঠাৰ ঠাৰ দৰে হয়তটো সেইকাৰণে বেছি লাগাৰ দৰে পাওঁ। তাৰ পিছত আৰু থৈ দিলোঁ। অলপ ঠাণ্ডা হোৱাৰ পিছত যে যেতিয়া লাড়ু খিনি মই বনালো লাড়ু বনোৱালৈকে ঠিকে আছে হাতত থাকালৈকে ঠিক আছে যেতিয়া মই থৈ দিলো কাহী এখনত থৈ দিলো লাড়ুটো বনাই কিনে তাতে তোমাৰ পাঁচ ছয় মিনিট পিছত মানে অটমেটিকেলি এই কি হল লাৰুৰ পৰা মাজে মাজে ফাঁক হৈ গল থাক হৈ কেনে ভাঙি গল জানিলো নে এ ফাৰ্ষ্ট টাইম পঢ়াৰ কাৰণে সেনেকুৱা ধৰণৰ হ'ল, সমস্যা মই সেই, সেইটো কাৰণে ফোন কৰিলোঁ, তোমাক। এ কি হয় এই তুমিতো না, ঘৰত বনাই থাকে, তোমালোকৰ।
অ নাই নাই তোমাৰ এই ফাৰ্ষ টাইম বনোৱা কাৰণে এনেকুৱা হৈছে
তাকেতো। হয়-হয় মই এতিয়া অ মই যেতিয়া নেক্স টাইম মানে যদি বনাও মই-মই তোমাক আগতীয়াকে ফোন কৰি লম আহ পাহৰিব পাৰো তৌ
অ', অ'।
এতিয়া যি কলা মই পাহ, হয় হয়। ফোন কৰি কেনে সুধিম। সুধি কিনে তাৰ পিছতে মই বনাম আৰু তোমাৰ যদি অ্ এ ফ্ৰী হয়। অ, যেতিয়া বনাও, যদি তুমি ঘৰতে থাকা, তেতিয়াহ'লে তুমি, তোমাক মই মাতি দিম। তুমি আহি যাবা।
অ' অ' নাই মোক নামাতিলেই হ'ব। মই মা ফোন কৰিলেই হ'ব। মই মাক দি দিম, ফোনটো। মাক কৈ দিব ভালকে। আমাৰ মা এইবিলাকত বেছি ভালকে জানেতো মই অ অ অ এনে মওতো, মা হতে যে বনাই থকাতে দেখা বছ ম তো নিজে ন। সৰু বস্তু।
হয় এ, এতিয়া তুমি দেখি থাকা ন, সেইকাৰণে মই, অ', অ', মই সেইকাৰণে ভাবিলো যে, তুম তোমালোকৰতো ঘৰত বনাই থাক এ, প্ৰত্যেক বিহুতে এনেকুৱা পি ঠা বা লাৰু, সেনেকুৱা বনাইয়ে। হ, তোমাৰটোতো কিবা আইডিয়া থাকিবও বুলি ভাবি ফণ কৰিলোঁ মোৰ মানে ভুল সেইটোৱে হৈছে। ফাৰ্ষ্ট, টা, চাউলটো তিয়াই থ'ব লাগিব। আৰু নাৰিকলৰ লাৰুটো, নাৰি ক'লে গৰম গৰমে মই হাতত তেল লগাই কেনে এ, ৰাওণ্ডছ মানে কৰিব লাগিব, সেইটোয়ে।
অ অ
অ', ঠিকে আছে তেনেহ'লে। দিয়া দিয়া মই সেইটো সুধিবৰ কাৰণে ফোন কৰিছিলোঁ।
অ', অ', ঠিক আছে। ঠিক আছে। ঠিক আছে।